শুনিছানে?
অহ ', - অহ ', শুনি আছোঁ।
হয়, ভালনে তোমাৰ?
অঁ, ভালে আছো, তুমি কোৱা?
মইয়ো ভালে আছো দিয়া, বাকী কোৱা কি কৰিছা?
এ এনেই আছোঁ ঘৰত, তুমি কোৱা?
মই তোমাৰ এই অলপ পঢ়ি আছিলোঁ। তাকে ভাবিলোঁ অলপ তোমাৰ লগত মানে- কথা পাতো, যিহেতু - মানে মই ভাবি আছিলোঁ আজি অলপমান এই পঢ়া পাতিৰ ওপৰতে কথা পাতো নেকি মানে যিহেতু ধৰা আমাৰ ছাত্ৰ জীৱনত শিক্ষা হওক বা পঢ়া শুনাৰ গুৰুত্ব যথেষ্ট খিনিয়ে। ই মানে আমাৰ ছাত্ৰ জীৱনৰ এটা মানে অবিচ্ছেদ্য অংশ। সেইকাৰণে ভাবিলো এইটো বিষয়ৰ ওপৰত মানে চৰ্চা কৰাটো দৰকাৰী, নে কি কোৱা?
অঁ, তুমি যি কৈছা একদম শুদ্ধ কথা আৰু একদম পাৰফেক্ট। দৰকাৰী এটা বিষয় কথা, মানে এইটো আমাৰ জীৱনৰ অতি দৰ- দৰকাৰ প্ৰয়োজনীয় বিষয় হয় যাতে আমাৰ - পিছত গুৰুত্বময় এইটো কথাটো সহায় কাৰণ- আমাৰ জীৱনৰ প্ৰতিটো পলতে পঢ়া বা শিক্ষা বহুতো দৰকাৰী হয়।
হয়, সচাকে কাৰণ- শিক্ষা নোহোৱাকে আমিতো ধৰা আমাৰ জীৱনত আহ জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ। বা আমি শিক্ষিত হলেহে আমাৰ সমাজখন শিক্ষিত হ'ব বা আমাৰ দেশখন শিক্ষিত হব। আৰু যদি আমি যদি নিজে শিক্ষিত নহয় তেনেহলে আমি আমাৰ ধৰা নৱ প্ৰজন্মক হওক বা যুৱ প্ৰজন্মক আমি কি শিকাম, নহয় নে?
উম, উম, ঠিকেই হৈছে কাৰণ শিক্ষিত নহলে সিহঁতকো আমি ভুল বস্তু ধৰ সিহঁতৰ নিজৰ সিহঁতে সিহঁতৰ লগ বোৰ ভুল বস্তু শিকাব এনেক হ'লে টো ভবিষ্যত যে সমস্যা হৈ যাব।
হয়। সচাকে মানে এ চোৱা যেতিয়া আমি অ, শিক্ষা গ্ৰহণ কৰিম বা আমি নিজে শিক্ষিত হম তেতিয়াহে আমি ধৰা আমাৰ এ অহা যি যিটো মানে নৱপ্ৰজন্ম আছে তাক ভালদৰে শ শিকাব যিখিনি ধৰা মূল্যবোধ আছে সেই তাৰ বিষয়ে আমি ভাল তেওঁলোকক জনাব পাৰিম। বা এতিয়া ধৰা আমাৰ যিবিলাক সমাজৰ অন্ধবিশ্বাস আছে। সেই অন্ধবিশ্বাস বিলাক দূৰ কৰাৰ বাবে আমি ধৰা যিবিলাক মানুহে এই অন্ধবিশ্বাসবোৰ মানি চলে তেওঁলোকক ধৰা আমি আহ ভালদৰে তাৰ জ্ঞান দিব পাৰিম বা কেনেদৰে এই অন্ধবিশ্বাসবোৰ আম-আমাৰ সমাজৰ আমি দূৰ কৰিব পাৰো তাৰ বাবে ধৰা আমি নিজে পদক্ষেপ আহ ল'ব পাৰিম নহয় নে?
অ', তোমাৰ কথাটো একদম ঠিকেই কলা।
আজিকালি যে গমে পাইছা মানুহ বোৰে মানে বহুতো কথা বিশাস গা তেনো প্ৰথাস সমূহ যে আছে, আগৰ প্ৰথাস সমূহ ইমান বিশ্বাস কৰে সিহঁত যে তান্ত্ৰিক অঘৰি সকলে যি বা যি ক সেইবোৰ এইটো মানী লৈছিল আগতে। হয় নে নহয়? ত' আজিকালি অলপ যেতিয়া পঢ়া শুনাটো যেতিয়া বাঢ়ি গ'ল সিহঁতৰ মানে এতিয়া পুৰণি যিটো ৰীতি নীতি অলপ কমি গৈছে নহলে ত আগতে গম পাইছা আমাৰ অসমত কেনেকুৱা আছিল আমাৰ চাৰিফালে। মানুহ অথাৎ কিবা হলে কিবা আগৰ পুৰণি নিয়মসমূহ কুৱা?
হয়, একেবাৰে সঁচা কথা তুমি যিখিনি কথা কৈছা মানে। কাৰণ আমাৰ মানুহ বিলাকে চাবাচোন তোমাৰ, বেলেগৰ কথাত অ, মানে অতি সহজে পতিয়ন যায় বা অতি সহজে বেলেগৰ কথাবিলাক মানি লয়। কিন্তু মই ভাবো যে যিবিলাক বস্তু তুমি নিজ যে চকু দেখা বা কাণে শুনা নহয় সেইবিলাক কথা তুমি অতি সহজে বিশ্বাস কৰিব নালাগে। কাৰণ কেতিয়াবা কি হয় তুমি বিশ্বাস কৰি লোৱাৰ পিছত সেই আহ, বিশ্বাসটো মানে তোমাৰ-তোমাৰ নিজৰে হানি কৰিব পাৰে। এনেকুৱা মানে বহুখিনি ঘটনা ঘটি থাকে দিয়াচোন, মই মানে নিজে এনেকুৱা ঘটনাৰ আহ মানে আ সন্মুখীন হৈছোঁ সেইকাৰণে মানে মই ভাবোঁ যে এনেধৰণৰ কামবিলাক কৰাৰ আগত ধৰা নিজেও অলপ ভাবি চালি জ চালি জাৰি চাব লাগে। কিন্তু চাবা দেই এটা কথা, যে কিছুমান আমাৰ সমাজত এনেধৰণৰ মানুহ আছে যোনে মানে ধৰা শিক্ষিত হৈ পিনেও নিজে ধৰা অশিক্ষিত নিচিনা ব্যৱহাৰ কৰে তাৰ ভিতৰত ধৰা কিছুমান উদা মই এটা তোমাক উদাহৰণ দি আছো তুমি চাগে দেখা পোৱাই যেতিয়া তুমি ধৰা কৰবালৈ যোৱা তেতিয়া মাজতে তুমি কেতিয়াবা লক্ষ্য কৰিবাচোন তুমি চাগে দেখা পোৱা যে আৱৰ্জনাৰ দম দেখা পাবা। যত মানে ধৰা এই ৰাজহুৱা মানুহ বিলাকে এ য'ত খালী ঠাই পায় তাতে আনি আৱৰ্জনাবোৰ পেলাই, মানে সেইটো মানে চৰকাৰে এ আৱৰ্জনা পেলোৱা একো স্থানো নহয়, তেওঁলোকে মানে খাল য'ত খালি ঠাই পায় তাতে আৱৰ্জনাবোৰ পেলাই যায়। ৰাস্তাইদি ৰাস্তাই ৰাস্তা ঘাটে-ঘাটে দিয়া আহোতে মানে মানুহ বিলাকৰো যথেষ্টখিনি অসুবিধা হয় তাতে তোমাৰ চৰাই চিৰিকটি হওক কুকুৰ হওক গৰু হওক এ তেওঁলোকে মানে সেই এ আৱৰ্জনাবোৰ ৰাস্তাৰ মাজলৈ চোচৰাই লৈ আহে যাৰ ফলত মানে ধৰা মানুহ মানুহ বিলাকৰ মাজত যিখিনি সমস্যাৰ সন্মুখীন হয় সেইখিনিতো ধৰ তাৰ বাবেতো দায়াম আমাৰ এই মানুহবোৰে নহয় নে তেওঁলোকে নিজে ধৰা শিক্ষিত হৈ পিনেও এনেধৰণৰ কাম বিলাক কৰি কৰি থাকে তুমি ভাবাচোন
অ অ একদম ঠিকেই কথা ক'লা মানে ক'ব কি ক'ম আৰু মানুহবোৰো ইমান শিক্ষিত বা ইমান প পঢ়া শুনা হোৱাৰ পিছতো যতে ততে আৱৰ্জনা বোৰ পেলাই লেতেৰা পেলাই দিয়ে পানী চানী বা পুখুৰী চুখুৰী বা নদী সময়ত পেলাই দিয়ে তাৰ ফলত মানুহৰ ক্ষতি হোৱাৰ লগতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ জ জীৱ জন্তুৰ বা মা চৰাই চিৰিকটি ইত্যাদি বিভিন্ন প্ৰাণীৰৰ অসুবিধাৰ সন্মুখীন কিন্তু মানুহবোৰে এইবোৰ জানে জানি বুজিও কিন্তু ইহতে পেলাই দিয়ে ইতিয়া মানে কি কৰিব আৰু সেটো অকমান বুজালেও লাভ নাই একদম ই লৈছে এতিয়া মানৱ জাতিটো ইমানেই মানে বেয়া হৈ গ'ল মানে আৰু কি ক'বা আৰু ইমান শিক্ষিত ইমান শিক্ষিত ইমান পঢ়া লিখা কৰা বিলাকো কিন্তু এনেকোৱা মানে একদম প্ৰদূষণ কৰি আছে কিন্তু কি ক'ম আৰু এইটো অ এতিয়া ঠিকেই নহয়
হয় হয় একেবাৰে সঁচা কথা দে তোমাৰ কথাৰ লগত
মানে এইটো শিক্ষা ল ঠিকে মানে এইটো যিমান শিক্ষা লৈছে শিক্ষা লোৱাতো শিক্ষাটো আমাৰ উচিত কামত ব্যৱহাৰ নকৰাকৈ অনুচিত কামত ব্যৱহাৰ কৰাৰ ধৰণে হৈ গৈছে কাৰণ আজিকালি মই চাইছো এনে বহুতো এনেকোৱা মানুহ আছে বহুত শিক্ষা লৈছে কিন্তু আচলতে সেইটো অনুচিত কামৰ শিক্ষাটো অনুচিত কামতে ব্যৱহাৰ কৰে নিজৰ সমাজৰ কাৰণে পৰিয়ালৰ কাৰণে ভালৰ কাৰণে নহয় অকল নিজৰ কাৰণে ভাল বাকী সমাজৰ কাৰণে বেয়া সলোহু নহয় কথা নাই সেনেকোৱা কামত সিহঁতে শিক্ষাটো ব্যৱহাৰ কৰে যাৰ ফলত মানে আমাৰ সমাজবোৰৰ বহুতো ক্ষতি সাধন হৈছে
হয় হয় একেবাৰে সঁচা কথা দেই মানে এ তেওঁলোকে মানে নিজৰ কেৱল ভালটোহে চায় কাৰণ আজিকালি সমাজত তুমি চাবাচোন মানুহ বিলাকে নিজৰ বাহিৰে বেলেগৰ ভাল দেখিব নোৱাৰে যেতিয়া বেলেগৰ ভাল কেতিয়াবা মানে ভাল দেখা পায় তেতিয়া মানে তেওঁলোকে কি কৰে অ তেওঁক কেনেকে তেওঁলোকৰ বেয়া কৰিব পাৰে বা কেনেকৈ এ সি মোতকে বেছি আগত যায়। উম তেতিয়া মানে সেনেকে এই সেনেকোৱা মনত মানে ভাৱ আনি থাকে যাৰ ফলত মানে তেওঁলোকে ভাবি থাকে যে কেনেকৈ তাক মানে পিছ পেলাব পাৰো বা কেনেকৈ তাক ক্ষতি কৰিব পাৰে সেইটো বিষয়তো বেছিকৈ তেওঁলোকে ভাবি থাকে যাৰ ফলত ধৰা তেওঁলোকে নিজৰ লগতে আনৰো ক্ষতি কৰি কৰি তোলে কাৰণ চাবা যেতিয়া মানুহজন শিক্ষিত হয় শিক্ষিত হোৱাৰ ভিতত য পিছতো য যেতিয়া মানে ধৰা এনে ধৰণৰ কামবিলাক কৰিব তেতিয়াতো আমি সেই মানুহজনক শিক্ষিত বুলি ক'বও নোৱাৰো এজন শিক্ষিত মানুহ হৈছে তোমাৰ এ যিজনে তোমাৰ ধৰা বেলেগৰ এ বেয়া নিবিচাৰে বা আনৰ হিতৰ হৈ কাম কৰে সমা সমাজৰ সেৱা কৰে। বা আৰু সমাজৰ কাৰণে যিবিলাক ধৰা ভাল কাম সেইবিলাক কৰে বা নিজৰ জীৱনত যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হব কাৰণে যিখিনি ধৰা প্ৰস্তুতি আছে সেই প্ৰস্তুতি খিনি যাতে নিৰন্তৰ ভাৱে কৰি যায় তাকে মানে আমি মানে সহজ অৰ্থ কবলৈ গলে শিক্ষিত মানুহ বুলি কব পাৰো নহয় নে?
অ', অ', তোমাৰ কথাটো একদ উচিত দেখোন ঠিকে কথা কলা লোৱা শিক্ষা মানুহবোৰৰ আজিকালি মানে এনেকুৱা এনেকুৱা অ শিক্ষিত মানুহ হলে এনেকুৱা কাৰণ যিটো এইটো অশিক্ষিত অশিক্ষিত মানুহসকলে মানে সিহঁতক চাই কি শিকিব? শিক্ষিত মানুহবোৰে যদি সিহঁতক চাই পিনে যদি আৱৰ্জনাত পোলোৱা চাই থাকে ত' সিহঁতও পেলাব, ত' শিক্ষিত আৰু অশিক্ষিত মানে একো পাৰ্থক্য নাই। শিক্ষিত হলে সিহঁতৰ মানুহ এজন মানুহ দছজনক বুজাব লাগে জাবৰ জনন নেপেলাবা, ভাল কাম কৰিবা, ভাল কথা শিকাব লাগে, কিন্তু শিক্ষিত মানুহ সেইবোৰ নকৰে। অকল অশিক্ষিত দ অশিক্ষি-অশিক্ষিত দৰে কাম কৰি আছে। এনো শিক্ষা মানে ক'বলৈ গ'লে জীৱনৰ একো মূল্য নাই।
হয়, সঁচাকে মানে তেওঁলোকে একো ভাবিয়ে নাচায়। আৰু এই শিক্ষাৰ কথা কওঁতে মনত পৰিলে, যে যেতিয়া আমাৰ কৰোণাৰ সময় চলি আছিলে, তেতিয়া তোমাৰ এই অনলাইন শিক্ষাতোয়ে আমাৰ যথেষ্ট পৰিমাণে মানে সহায় কৰিছিলে দে। সেই সময়ত যদি তোমাৰ এই অনলাইন শিক্ষাটো নাথাকিলে হয় তেতিয়া ধৰা আমাৰ যিখিনি ল'ৰা-ছোৱালী আছে, এ বা ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰী সক কলে তোমাৰ এই পাঠ্যক্ৰমৰ বা পাঠ্যপুথিৰ যিখিনি জ্ঞান সেইখিনি আহৰণ কৰিব নোৱাৰিলে হয়, বা তেওঁলোকে প্ৰস্তু আ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব নোৱাৰিলে হয়, কাৰণ সেই সময়তটো ধৰা তোমাৰ আ বিদ্যালয়বোৰ হওক মহাবিদ্যলয়বোৰতো আ বন্ধ কৰি দিছিলে। ক্লাছ বিলাক বন্ধ হৈ আছিলে ন, সেইবোবে তেওঁলোকে ক্লাছ আ ক্লাছ কৰিব পৰা নাছিলে আ-আৰু এই সেই সময়ত তোমাৰ এই অনলাইন শিক্ষা যথেষ্ট খিনি সহায় কৰিছিলে দেই, তেওঁলোকৰ মানে গোটেইখিনি বিষয়াতে আহ আৰু পৰীক্ষাৰ প্ৰস্তুতি চলোৱা কাৰণে হওক বা পৰীক্ষাত অ ঘৰত বহি পিনে পৰীক্ষা দিয়াৰ পৰাই আৰম্ভ কৰি, বহু জচ বহুখিনি মানে বিষয়ত সহায় কৰিছিলে বুলি মই ভাবো। তুমি কি ভাবা এই বিষয়ে?
অহ', তুমি একদম ঠিকেই কৈছা মানে অনলাইন আজিকালি', মানে আমাৰ সময়ত যেতিয়া মইয়ো মিছা নকওঁ, মই যেতিয়া ক্লাছ', ইলেভেন যেতিয়া মই হাই, ডিগ্ৰী মানে যেতিয়া ক্লাছ টেনটো এক্সাম দিলোঁ', মেট্ৰিক এক্সাম দিলোঁ, মেট্ৰিক দিয়াৰ পিছত আমাৰটো কৰোণাৰ কাৰণ সকলো বন্ধ হৈ গ'ল', হৈ গ'ল, ত' পঢ়িবৰ কাৰণে একো উপায় নাই তাৰপিছতে মই হেৰি এনেকুৱা চেম-টো-চেম, অনলাইনতে আমাৰ এই', মানে অনলাইন পঢ়া ষ্টাৰ, আৰম্ভ দিলোঁ ', তাৰপিছত সেই প্ৰথম টাইমত ইমান ভাল লাগা নাছিলে কিন্তু তথাপি মানে বস্তুখিনি মানে কনচেপ্ট', খিনি ক্লিয়াৰ হৈছিল আৰু, ছাৰ-মেডাম সকলে যিমান পাৰে', চা কৰছে আমি যাতে বস্তুবোৰ বুজো, ভালকে আমি কি', পঢ়া- শুনাটো কৰিব পাৰোঁ, সেনেকুৱাই মানে অনলাইন শিক্ষাটো ঠিকে আছে', মানে সময় মতে মানে ক'বলগীয়া গ'লে মানে কৰোণা টাইমত একদম', মানে কলেজ বা স্কুলত এইবোৰ ক্লাছ-চলাছ হ'ব নোৱাৰে, ত' কৰোণাৰ সময়ত সেই সময়ত যে অনলাইন শিক্ষা', শিক্ষা যে আছে, সেই অনলাইন শিক্ষাটো ভালেই বুলি কম কাৰণ সেই তাৰ কাৰণে', বহুতো ছাত্ৰ-ছাত্ৰী যিবোৰৰে পঢ়িব পৰা আছে সিহঁতে পঢ়া-শুনা কৰিব পাৰিছিলে আৰু', সেইটোৱে, বাছ এটাই অসুবিধা আছিল মানে তেতিয়া মানে যিমানো যি হওঁক', মানে কিছুমান, যিবোৰ দৰিদ্ৰ সীমাৰ লোকসকল আছিল সিহঁতে মানে অলপ', মানে অসুবিধা হৈছিল, বাকী ত', ঠিকে আছে অনলাইন শিক্ষাটো মই সেইটো ক'ব বিচাৰোঁ',
হয়', - হয়', একেবাৰে সঁচা কথা দেই মানে ধৰা, বাৰু', মানে এই', তোমাৰ লগত আজি এই বিষয়টোৰ ওপৰত কথা পাতি ভাল লাগিলে যথেষ্ট খিনি', ঠিক আছে বাৰু, আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম',
উম, দিয়া ধন্যবাদ',
হয়',